হেল্ল'? অহ।
কি কৰিছ?
এ কি কৰিবি আৰু। বাহিৰতে বহি আছো, কাৰেণ্ট চাৰেন নাই।
উম, গৰমটো কেনেকুৱা দিছে?
গৰম পোৰা দিছে।
তাকেহে পাই, আমাৰ ফালেওঁ পোৰা গৰম।
কাৰেণ্টৰ ইমান প্ৰব্লেম হৈছে নহয়।
সচাকে।
অসমতে, অসমত এইটো বিদ্যুতৰ গ্ৰাহকসকলৰ একদম এনেকুৱা ডাঙৰ প্ৰব্লেম হৈছে নহয়, আৰু বিদ্যুৎৰ বিলৰ খেলি মেলি
যিমান
চৌবিশ ঘণ্টাৰ, সাত ঘন্টামান কাৰেণ্টুৱে নাথাকে।
এবাৰ আহে, এবাৰ যায়, তেনেকে হ'লে কেনেকে হ'ব বাৰু। তাতে আকৌ স্মাৰ্ট মিটাৰ, তাতে আকৌ স্মাৰ্ট মিটাৰ লগাইছে। যদি দিনটোত যদি চৌবিশ ঘণ্টা কাৰেণ্টুৱে যদি সাত ঘণ্টা কাৰেণ্টে নাথাকে, স্মাৰ্ট মিটাৰ লগাই কি কি লাভ হ'ল নো।
উম, কাৰেণ্টো আকৌ বিল, নিদিলেওঁ আকৌ
চৰকাৰে ডিজিটেলখনৰ স্বচ্ছতা নামত সমগ্ৰ ৰাজ্যটো একদম স্মাৰ্ট মিটাৰ লগাই আছে।
তাৰপিছত লাহেকে দিনটো সাত ঘন্টা কাৰেন্টো কাটি দিব, টুপা টুপিকে আধা ঘন্টা কাৰেণ্টো দিব।
উম।
এঘন্টা কাটিব, আকৌ আধা ঘন্টা দিব, এঘন্টা কাটি দিব।
মুঠতে ৰাইজক লুটিছে।
মিটাৰ খোপা লগাই কি কৰিছিলে হনো ওধাইে, মোধাই বিল আহিছে।
নিদিলেতো নহ'বই, দিবতো লাগিবই।
দুশ টকা আহে, এতিয়া দুশ এতিয়া তিনিশ টকা আহিছে, তাকে অফিচত সুধিবলৈ গ'লে, সেইটো আকৌ বিভাগৰ প্ৰতিপক্ষে কোনো হিচাপ দিব নোৱাৰে, কেলে আহিছে কি কথা। ইমান গৰমত কাৰেণ্টো নিদিয়ে।
কাৰেণ্টো নিদিয়ে।
আৰু যোন কেইজনে, যোন কেইখন, স্মাৰ্ট মিটাৰ লগোৱা নাই তাৰ একদম ৰিদাবোৰ ঘৰলৈ নোযোৱাকে, নিজেই ইয়াত অফিচতে বহি ৰিডিং দি পেলাই কিবা এটা উঠাই দিয়া
উম।
বিল এটা, সেইটোকে দিব লাগে, সেইবোৰ হ'লে কেনেকে হ'ব। ইমান অত্যাধিক বিল আহিছে নহয়। বিলটো বাঢ়িছে বাঢ়িছে, বিলটো বাঢ়িলে একো কথা নাই, কিন্তু‌ বিলটো বাঢ়িছে বাঢ়িছে, বিলটো বাঢ়িলে কথা নাই, কিন্তু এতিয়া কাৰেণ্টটো থাকিব লাগে চৌবিশ ঘন্টা চাৰি ঘন্টা বাদ দিছো, বিশ ঘন্টা কাৰেণ্ট থাককচোন, হা।
উম।
মানুহ বিলাকে মাত নমতা জহতে এইটো হৈ আছে। কোনেও মাত মতা নাই যে।
গম দিন আহিলে আৰু গম দিন অহাৰ লগে লগে। এ আচল ৰূপ ওলাই যায় কাৰেণ্টৰ
ঠাণ্ডা দিনত দেখোন এটোপাল বৰষুণ পৰিলেই কাৰেণ্ট কাটে।
দিনটোত দশবাৰ বাৰ মানকেই অধিক বিদ্যুৎ কাটিব।
কেতিয়াবাতো ৰাতি ৰাতিটো কাটিয়ে থৈ দিয়ে। দিনত দি পেলাই নি।
তাকে সুধিলে কব। বিদ্যুতটো বেছি ইউজ ইউজ কৰিছে কাৰণে বিদ্যুৎ। যোগান ধৰিব পৰা নাই।
উ আকৌ ক'ব বেয়া হৈ আছে ভাল কৰি আছে অলপ।
তাকে প্ৰতি বছৰে যদি ইমান যদি বিদ্যুতৰ চাহিদা বৃদ্ধি পাব বুলি গম পায়ে তেতিয়াহ'লে। আগে কি কেলে হেৰি নকৰে বাও আগতীয়াকে পৰিকল্পনা। মানুহৰ ইমান ইমান কষ্ট ইমান জ্বালা যন্ত্ৰণা। কেলে ভুগিবলৈ দিয়ে হা
উ মানুহক সেটো সিহঁতি কষ্ট দিওঁ বুলিয়ে দিছে। সিহঁতি জানি বুজি কৰি আছে এইটো কাম।
সামান্য এযাক বতাহ বৰষুণ দিলে একদম। গ'ল কাৰেন গ'ল গ'ল গ'ল গ'ল গ'ল। দুদিনলে কাৰেণ নাই আৰু।
সেইটো কৰো বুলি কৰি আছে।
কৰো বুলি কৰি নহয় কাৰেনটো বেচে কবাত এইটো। ওপৰত মেনেজ হয ওপৰ ওপৰৱালাসকল।
সেইটো চুৰি কৰি ক'ৰবাত বেচিছে চাগে বেলেগ চাইডে।
উম
নহ'লে নো আও গোটেই ৰাতি ৰাতিটো কাৰেণ্টটো কাটি থৈ দিব পৰা কিবা কথা আছে নি একো। না বতাহ দিব না বৰষুণ দিব বতাহ ধুমুহা আহিছে বোলে গাজনি ঢেৰেকনি মাৰিছে তেতিয়া বেলেগ। একো নোহোৱাকে যদি কাটি থৈ দিয়ে।
সেইটো সেইটোয়ে কাৰেন নাই নাই ইফালে যিসোপা এতিয়া তাঁৰ লগাই আছে স্মাৰ্ট মিট। স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে যিবোৰ তাৰ লগাইছে। কিমান হাই ভল্টেজ তাঁৰ। তাত না কোনোবা চেফটি কিবা লগাইছে না কিবা লগাইছে। ক'ৰবাত উই হাবি মাজত গৈ ট্ৰেন্ঞ্চফৰ্মাৰ এটা লগাই থৈছে। কৰবাত একদম মানুহে কৰবাত ঘৰৰ মাজতে ট্ৰেনছফ্ৰমাৰ এটা লগাইছে। তাত না কোনো কিবা বেৰা আছে না কিবা আছে।
স্মাৰ্ট মিটাৰ লগোৱাটো একো বা বাধতামূলক নহয় নহয় যে এইটো লগাবই লাগিব। সেটটো সিহতক। সেইটো সিহঁতৰফালৰ পৰাহে সিহঁতি ফ'ৰ্চ কৰিহে লগাবলে আহে।
বাধ্যয়তামূলক নহয়। কিন্তু এতিয়া চৰকাৰে বাধ্যয়তামূলক এনেকুৱা। এনেকুৱাকে কৰিছে যোনে স্মাৰ্ট মিটাৰ নলগাই সিহঁতৰ ঘৰত বিল দিবলৈ নাহে।
নাহে উম
সেইতো কি ধৰণৰ ব্যৱস্থা।
তেতিয়াহে আকৌ স্মাৰ্ট মিটাৰটো লগাব আকৌ।
এনেকুৱা এনেকুৱা জেগা আছে যত ৰাইজে নিজে একদম। নিজৰ পইচা খৰচ কৰি বাঁহৰ খুটা লগাব লগাই পেলাই তাত। এ এন্ত ৱাৰ লগাই সেইবোৰ কিবা সুবিধাজনক নি বু।
সেইটো কাৰণেতো মানুহে চুৰ কৰি কাৰেন্ট আনি ল'ব লগীয়া হৈছে। আৰু কৰ'বাত যদি ছিগে কাৰেণ্টটো ছিগে বা কিবা এটা হয়। সিহঁতক ফোন কৰি থাকিলেও সিহঁতি ফোন নুঠায়। নলয়ে আৰু সিহঁতেৰ এইটো আমাক ফোন কৰা দায়িত্ব নহয়ে বতাহ ধুমুহা আহিলে। ক'ত কি হৈছে ক'ত কি নাইহোৱা সিহঁতি নিজে চাবলৈ আহিব লাগে। সেতৰ দায়িত্ব সেইটো। আকৌ আমি ফোন কৰি ইনফৰৰ্মেশ্যন দিলেহে আহে যে আমু কত ছিগি আছে চাবলে আহক। এইটো জইন দিয়ক সি আহক আকৌ এবাৰ দুবাৰ ফোন কৰিলে নহয়।
তাকেে প্ৰতি বছৰে অসমত বিদ্যুৎ কষ্ট হৈ পেলাই কিমান মানুহৰ মৃ। তেওঁ যাব। কাম বোৰ কৰাব একদম বিৰ্যোগ সংযোগ বিচ্ছিন্ন নকৰাকে কাম বোৰ কৰাব।
বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণেই হৈছে এইটো।
এটা আধুনিক সঁজুলি নাই। লাইনমেন কক আৰু দুই মাহ। বাহ কাটিবলৈ আগৰ দিনৰ পুৰণি কাচি কাচি লৈ পেলাই বাঁহ কাটিব।
উম।
কোনো গ্ল'ভছ নাই কোনো হেলমেট নাই। সুৰক্ষাৰ বেল নাই জখলা নাই। সেই কাষৰ মানুহৰ ঘৰৰ পৰা বনাই থৱাত। ভুলুকা বাঁহৰ জখলা এটা আনি কাৰেণ্টত উঠিবগে।
আৰু মানুহ মৰিবই নমৰিবই নি তেনেকুৱাত। আৰু সিহঁতৰ নিজৰে কাম সিহঁতে নিজে এইটো চাই ফুৰিব লাগে যে ক'ত কি হৈছে ক'ত কি নহয়। সিহঁতৰ সেইটো নিজৰ দায়্বি।
এ এইটো একচুৱেলি গোটেই ব্যৱস্থাটোয়ে একদম গাফিলতি হৈ থাকিলে বিদ্যুত ব্যৱস্থ।
মেইন গুৰিটোতে বেয়া গুৰিটোতে কেজেংটো হৈ আছে।
একেবাৰে ওপৰতে কিমান দালাল ওলাব।
শিপা তলতে হেৰিটো হৈ আছে।
মত বোলে দালাল তোত বোলে দালাল। অ কবালৈ গ'লে পোনপটীয়াকে একো এটা কাম কৰিব নোৱাৰি। আগ পইচা দিলে বিল খ পাছ হব তাক পইচা দিলে বিলৰ কামটো কৰি থাকিব। ন এঘৰ মানুহত যদি এটা লাইট। এখন ফেন লগালে যদি দহ হোজাৰ বিল আহে সেইটো কেনেকুৱা হ'ব। হা।
সেইটোয়েইেটো আমাক অকৰা বনাই আছে মূৰ্খ বনাই আছে।
হেল্প লাইননৰ নম্বৰ বা। কন্ট্ৰল ৰুমলৈ ফোন কৰিলেও আধা ঘন্টামান ফোন নালাগে। সেৰিয়াত কোন পঞ্চন মানুহ আছে কিবা আছে।
নালাগে- নালাগে।
আমাৰ এই গাঁওত ট্ৰেন্সফৰ্মাৰ এটা বেয়া হ'লে নতুন এটা আনিবলে। গাঁৱৰ মানুহৰ পৰা চান্দা তুলি পেলাই গাড়ী ভাড় দিব লাগে হা।
কিমান সেই ট্ৰেঞ্চফৰ্মাৰটো নিবলৈও কিমান ঘূৰিব লাগিব।
তেতিয়াহ'লে গাড়ী ভাৰা পইচাটো কোনে পালে, সেই দালাল কেইটাই নাপালে জানো!
দালাল কেইটাই পালে। সেইটোকেতো আকৌ সিহঁতি বুজি পোৱা নাই ন! কেনেকে লুটি-লুটি খাম মুঠতে। কেনেকে সিহঁতক হেৰি কৰো।
বিদ্যুৎ বি বিভাগৰ সেইবোৰ, বিদ্যুৎ বিভাগে এইবোৰ গাফিলতিৰ বাবে অকল যে বিদ্যুত কাৰেণ্টয়ে পোৱা নাই বা আমাৰ ফেনখন চলা নাই, লাইটটো জ্বলা নাই। সেইটোতে সীমাবদ্ধ নহয়, নহয়। ইয়াত প্ৰভাৱতো বহুত দূৰলৈকে পৰিছে। অসমলৈ সেই উদ্যোগপতিসকল আহিবলৈ টান পায়। ক'ত বোলে কাৰেণ্ট টাৱাৰ চিঙি পেলাই ইটো ঘৰ জি জ্বলিলে। ক'ত বোলে কাৰেন্ট নথকাৰ কাৰণে আমুক হ'ল, তত বোলে কাৰেণ্ট নথকাৰ কাৰণে তামুক হ'ল। হা! জেৰক্সৰ দো দোকান এখনত জেৰক্স কৰিবলৈ গ'লে, কাৰেণ্ট নথকা জোখত তলা, হেৰি হ'বগে। ৰখি থাকি, ভূ ভূত বহা দি বহি থাকিব লাগিব। কিমান কষ্ট। তাকেহে, আমি এইটো বিদস বিদ্যুৎ ব্যৱস্থাৰ ওপৰত স্পষ্টীকৰণ এটা মানে মু মুখ্যমন্ত্ৰী মহোদয়লে লিখিম বুলি ভাবিছোঁ।
মুখ্যমন্ত্ৰী মহো-
মুখ্যমন্ত্ৰী মহোদয়ক বুলি স্পষ্টিকৰণ এটা দিয়া হওক। বিদ্যুৎ মানে যোনটো, নিয়মীয়াকে
উম।
বিদ্যুৎ যোগান ধৰে যেন। তাৰকাৰণে আমি সেই ল'ৰাবিলাকো গোটাইছোঁ।
উম।
হেৰি এখনলে স্কুলত ল'ৰা-ছোৱালী পঢ়ি থাকিব, কাৰেণ্ট নাই। ফেন নচলে। ইমান গৰমত সেইবোৰ সৰু-সৰু ল'ৰা-ছোৱালী।
চিকিৎসালয়লৈ যাবি, বিদ্যুৎ নাই। আই চি ইউত ভৰাবলৈ বিদ্যুৎ নাই, কিবা নাই। উম, আকৌ জেনেৰেটৰ চলাবলে তেল নাই। ৰোগী চ্ৰম যন্ত্ৰণাত হয়নে নহয় বাৰু, হা?
হয়, আকৌ।
অৰ তাৰ এডাল ছিঙিব, তত জোৰা দিব, তৰ তাৰ এডাল ছিঙিব, তত জোৰা দিব।
আৰু সিহঁতি ভালকে একো জোৰা দি মেলি থৈও নাযায়। কাৰেণ্টৰ খুটা এটা বেয়া হ'ল, ভাঙিলে।
কাৰেণ্টৰ নামত কিমান টকা চৰকাৰে বাৰু ধাৰ্য কৰি আছে, প্ৰত্যেক বছৰে-বছৰে ধৰি। ইখন বিল পাছ কৰে, সিখন বিল পাছ কৰে, হা! কিন্তু গৈ পেলাই পইচা কেইটকা সেই মন্ত্ৰী এম এল এ, জেপত সোমাই। তললে নপৰেহি। ওপৰতে চটিয়াই দিওঁ, তেনে পইচা কেইটা নাইকিয়া হৈ যায়।
কামটো কৰিব নোৱাৰে ন! বিলটো পাছ কৰিলে কি হ'ব, যদি কামটোৱে নহয়।
ওখ এই, সৰু-সৰু সৰু-সৰু দৈৰীকনা উঠি ধৌত তেনে সেই সৰু পোৱালি কেইডাল লাহেকে জাল ফালি গুছি যায়।
উম।
বাঁহৰ, বাঁহ পৰি থাকিব কাৰেণ্টত। না কাটিবলে কোনোবা মানুহ আহিব, না কিবা আহিব। আকৌ গাঁওৰ মানুহৰ পৰা পইচা তুলি পেলাই এই, বাঁহ কাটিবলে মানুহ লগাবলগীয়া হয়। আজিৰ যুগত কাৰ সময় আছে বাও? ইমান বস্তুৰ দাম! চলিবলে ইমান অভাৱ। দিন হাজিৰা কৰা মানুহবোৰকে প্ৰত্যেক দিনাই কাম নকৰিলে নহয়। তাৰপিছতো সিহঁতৰ কাৰেণ্টত বাঁহ এডাল পৰি থাকিলে- ফোন কৰিলে আহিবলে টান পায়। ফোনে ৰিচিভ নকৰে, ফোনটো ৰিচিভ কৰি পেলাই ক'ব, 'নাই, আমি কাটিব নোৱাৰোঁ', আপোনালোকে নিজে কাটি ল'ক, হেই কাৰেণ্টটো নাকাটিলে কাৰেণ্টৰ কাম নজনা মানুহে কেনেকে কাটিব ক বাঁহডাল।
সিহঁতে নাম্বাৰে ব্লক কৰি দিয়ে, ফোন ৰিচিভ নকৰে না নাম্বাৰ ব্লক কৰি দিব কিবা কৰি দিব। সিহঁতৰ মোবাইল চুইচ অফে হব কিবাহে হব।
অত কাম কৰি আছো তত কাম কৰি আছো, আৰে তহঁতে যদি ইমান খিনি যদি কাম কৰিবই নোৱাৰ তেতিয়াহ'লে কেলে কৰিব লাগে কাম।
আকৌ আকৌ কব বোলে হেই লেবাৰ কমকে আছে যে আজি ইয়াতহে কৰিব পাৰিম তাত কৰিব নোৱাৰো। তেনেকুৱা, ইমান লেবাৰ কম কে দিয়ে নে এটা এটা বিভাগত? এটা এটা চা হেৰিয়ত আচৰিত ধৰণৰ কথা কিন্তু দেই।
মুঠতে এইটো বহুত বিভি বহুত মানে বেয়াকে গাফিলতি হৈ আছে আও। ইমান কাৰেণ্ট যায় ইমান কাৰেন্ট যায়।
এতিয়া গৰমৰ দিনত বেছিয়ে কাৰেণ্ট যায়।
গৰমৰ দিনত বেছি কাৰেণ্ট লাগে বুলি জানেই, জনাৰ পিছত তেতিয়াহ'লে সিহঁতে কেলে ইমান উৎপাদন নকৰে। অসমৰ কাৰেণ্ট কি কৰে? বাংলাদেশক দিয়ে, বাংলাদেশক চাপ্লাই কৰে ৰপ্তানি কৰি হা।
চুৰ কৰি বেচিছে, তাৰ বাহিৰেনো আৰু কি কৰিছে।